কি কৰি আছা?
অ', এই মাত্ৰ ভাত চাত খাই উঠিলোঁ পাচে।
হয় নি? তুমি পিছে হোষ্টেলৰ পৰা ঘৰত কেতিয়া আহিবা?
উম'। অ, এই গৰম বন্ধ দিবই নহয় জুলাই মাহত তেতিয়াই আহিম বুলি ভাবিছোঁ ৰবা।
হয় নেকি ময়ো মানে তেতিয়াই আহিম বুলি ভাবি আছো ৰবা, লগ পাম তেনেহলে?
অ', নিশ্চয় পাম চাগে পাম দিয়া।
উম'। পিছে কি কয় ওম,? আজি মানে তোমাৰ লগত মই মানে পৰিয়ালৰ মানে কিছুমান মানে গুৰুত্বৰ কথা মানে আলোচনা কৰিব ওলাইছিলো মানে তুমি ব্যস্ত আছিলা নেকি?
নাই মই ব্যস্ত নাছিলো। দিয়া একদম আৰু অ', ঠিকে কথা কলা তুমি যে আমি পৰিয়ালৰ গুৰু বিষয়ে অলপ গুৰুত্বৰ বিষয়ে অলপ কথা পাতিব লাগিছিল ন? যে পৰিয়ালৰ কিমান আমাৰ বাবে গুৰুত্বপূৰ্ণ?
হয়। এতিয়া তুমি চাবা হা আমি জন্ম মানে চাবা এতিয়া আমি আমাৰ মানে চকুৰ মেলা মানে তোমাৰ আমাৰ জন্মৰ পিছতে মান মানুহে যিখন আ প্ৰথম চকু মেলি সেয়াই হৈছে তোমাৰ পৰিয়াল বা চব মা দেউতা ককা আইতা ভাই ভনী গঠীষ্ঠ এই পবিত্ৰ বান্ধোটোৱে আমাৰ জীৱনৰ ধাৰ হয়নে নহয় কোৱাচোন?
হয়'-হয়', এইটো কথা যে আমি জন্ম পোৱা লগে-লগে-লগে আমি চকু মেলিয়ে দেখো আমাৰ নিজৰ মাক হয় নে নহয় পাছে মাক-মাক দেখো তাৰ পিছত আমি দেউতাক দেখো মানকৈ লাহে-লাহে আমাৰ পৰিয়ালৰ গোটেইবোৰ মানুহক দেখোন।
আৰু সেয়ে এই পবিত্ৰ বান্ধোটো আমাৰ জীৱনৰ এক আধাৰ হয় যেনেক কৈ চাবা টকা পইচা ঘৰ দুৱাৰ সকলো পুনৰ ঘূৰাই পাব পাৰি ন কিন্তু পৰিয়াল হেৰুৱালে জীৱন শূণ্য হৈ যাব। এ সেইয়ে কোৱা হয় উম'। সেয়ে কোৱা হয় যে পৰিয়ালৰ বান্ধোনতকৈ ডাঙৰ সম্পদ একোৱে নাই তুমি কি ভাবা?
হয় একদম ঠিক হৈছে এতিয়া চোৱা আমি মানে তোমাৰ টকা পইচা মানে দুৱাৰ সকলো পুনৰ আমি মানে ঘূৰাই পাব পাৰো কিন্তু পৰিয়াল আমাৰ হেৰুৱালে আমি মানে জীৱন শূণ্য হৈ পৰো আৰু এতিয়া চাবা তুমি আমি খোজ কাঢ়া বা কথা কোৱা বা পঢ়া শুনা কৰা সকলোবোৰতো আমাৰ মানে পৰিয়াল বিলাকে শিকাইছে ন? তোমাৰ আমাক আমাক প্ৰথম আমাৰ শিক্ষক হৈছে আমাৰ মা দেউতা মায়ে আমাক পঢ়াব শিকাইছে বা কথা কব শিকাইছে, দেউতাই আমাৰ হাতত ধৰি কিনে খোজকাঢ়িব শিকাইছে। আৰু তোমাৰ ককা আইতাৰ মানে সাধুবোৰৰ কথা শুনি আমাৰ নীতি নিয়মৰ শিক্ষা দিছে।
হয়'-হয়', এইটো-এইটো সঁচা কথা কলা যে আমাৰ মায় আমাৰ মায়ে আমাক খোৱা শিকাইছে আমাক কেনেকৈ পঢ়া শুনা কৰিম এইবোৰ শিকাইছে। দেউতা হাত ধৰি খোজ কঢ়া শিকাইছে এইবোৰ ভাল লাগে ন ভাবিলে আৰু চবতে পৃথিৱীৰ সকলো পিঠি দিলেও। এ পৰিয়ালে কেতিয়াও লগ নেৰে ন? যেতিয়া যটো জানাবা যদি আমাক অ, চবেই এৰি দিয়ে আমাৰ জীৱনটোত বা আমাক চবে কিতাপ অঁ একো সহায় নকৰে যদিও কিন্তু আমাৰ লগত সদায় আমাৰ পৰিয়াল থাকে ন যেনেকৈ মা দেউতা আমাৰ লগত সদায় থাকে বেমাৰত মানে ৰাতি নুশুয়ে অ ৱা উম বেমাৰত মায়ে ৰাতি নুশুয়ে বিফলতা দেউতাই মূৰত হাত বুলোৱাই সাহস দিয়ে এই নিস্বাৰ্থ মৰম আমি ক'ত নো পাম আকৌ আমি নিজৰ পৰিয়ালৰ মাজতে পাম এইবোৰ মৰম
হয় তুমি একদম ঠিকে কৈছা এতিয়া চাবা আমাক মানে চব মানুহ বিলাকে আমাৰ এটা বিপদ পৰে আমাক এৰি দিয়ে প্ৰথমতে কয় আমি তোৰ লগত আছি বুলি বা আছোঁ বুলি কিন্তু পিছলৈ মানে বিপদ হ'লে আমাক এৰি দিয়ে কিন্তু একমাত্ৰ আমাৰ পৰিয়ালে যোনটো আমাৰ বিপদ কেতিয়া উৰি নাযায় বা তোমাৰ বেমাৰহে হ'লে মা আমি মায়ে আমাৰ ৰাতিটো আমাৰ লগত থাকে দেউতাই তোমাৰ মানে বেমাৰ হ'লে আমাৰ মূৰত হাত দি কিনে মালিচ কৰি দিয়ে বা বহুতো এনেকুৱা আৰু আৰু চাবা বিহুত বা দুৰ্গা পূজাত হওঁক বা যিয়ে ধৰক চবে পৰিয়ালে একেলগে আনন্দ মানে একেলগে তোমাৰ পূজা হ'লে চবে একেলগে পূজা চাবলৈ যায় বা বিহু আহিলে পিঠা খোৱা বা মানে একেলগে পৰিয়ালৰ মিলি কিনে হাঁহি ধেমালি কৰি খাই বা আলহী সকলোৱে মিলি আদৰ কৰে সেইবোৰ মানে পৰম্পৰাবোৰ আমি পৰিয়ালৰ পৰা শিকি আহিছোঁ। হয় নে নহয় কোৱাচোন তুমি?
হয় হয় ঠিক কথা কলা দেই এ যে আমি গুৰু পৰম্পৰা আমাৰ পৰিয়ালৰ পৰাই শিকি আহিছোঁ অ যে পৰিয়ালে আমাৰ ভাষা খাদ্য সাজ পোছাক জীয়াই ৰাখে ন পৰিয়ালৰ পৰাই আমি জানো কোন টো আমি ভাষা ক'ব লাগে আমি কেনেকুৱা খাদ্য খাব লাগে বা কেনেকুৱা সাজ পোছাক পিন্ধা আমাৰ বাবে দৰকাৰী আমি পৰিয়ালৰ পৰাই জানো আৰু চাবা যে ধনী হ'ল হ'লে সকলো ওচৰ চাপে দুখীয়া হ'লে সকলোৱে আঁতৰি যায় ন মই এনেকুৱা বহুতো আমাৰ এই আ এ ঘৰৰ মানুহ এনেকুৱা বহুতো দেখিছোঁ নিজৰে যোনবোৰে মানে যোন আমি যদি যদি আমাৰ লগত কেতিয়াবা যদি টকা পইচা বহুত থাকে তেতিয়া আমাক মানে পুৰা যিমান পাৰে আমাৰ লগত ভাল পুৰা প পাৰিলে আমাৰ লগ সদায় মানে ভাত ভাত চাত খাব পাৰিলে সিহঁতে কিন্তু যেতিয়া আকৌ আমাৰ টকা পইচা ন নোহোৱা হৈ যায় তেতিয়া আকৌ যিমান পাৰে সেইটোয়ে আমাক চিনি নোপোৱা টাইপ আৰু মানে চিনিও চিনিয়ে যেন নেপায় আমাক এনেকুৱা হৈ যায় সিহঁতে আঁতৰি যায় কিন্তু আৰু চাবা পৰিয়ালৰ মানুহে সুখ - দুখৰ সকলো সময় সময় সকলোতে লগ দিয়ে ন চাকৰি গ'লে বা ব্যৱসায় লোকচান হ'লে,
বা এক্সিডেণ্ট হ'লে পৰিয়ালৰ আগত পৰিয়ালে আগত থিয় দেই আমাৰ সবে এটাই এক্সিডেণ্ট হৈ গ'ল দাদা কাক পুলিচে কাক বহুত ফোন কৰিব এটা পৰিয়ালৰ ঘৰৰ ঘৰৰ মানুহক বা মা হওঁক দেউতা হওঁক দাদা হওঁক ভাইটি হওঁক এনেকুৱা টাইপৰ ন।
হয় তুমি একদম ঠিকে কৈছা তুমি যে ক'লা ধনী হ'লে মানে সকলোবোৰ ওচৰ চাপি আহে। তুমি কথাটো ঠিকে কৈছা এতিয়া চাবা নিজৰ মানুহ বিলাকে আজিকালি মানে যদি পইচা টকা হাতত পইচা থাকে তেতিয়াহে মানে নিজৰ মানুহ বুলি ভাবে আৰু যেতিয়া মানে পইচা বিলাক আকৌ নাইকিয়া হৈ যায় তেতিয়া মানে তেওঁলোকে মানে নাভাবে যে আমি মানে পৰিয়াল হয় বা খালি আমাৰ লগত আমাৰ মা দেউতা বা ভন্টি ককা আইতা এইবিলাকে আমাৰ লগত থাকে বা যিমান দুখ কষ্ট হ'লেও আমাৰ লগত থিয় হৈ থাকে বা মানে যিমান বিপদ পৰিলে আমাৰ লগত থা কে চাকৰি গ'লে ব্যৱসায় লোকচান হ'লে বা আঘাত ত পালে বা মানে চব মানে আগতে আমাৰ পৰিয়ালে আমাৰ লগত থাকে। বা তুমি এতিয়া চাবা আমি কিবা কথাত আমি বা কিবা কামত আমি সফলতা নাপালো বা আমি মানে আমাৰ কাম নহ'লে কিন্তু আমাৰ মা দেউতাই একমাত্ৰ আমাৰ মা দেউতাই আমাক কয় যে পিছলৈ আ আ আৰু কৰি থাক কাম বিলাক পিছলৈ আকৌ পাবি বা এনেকুৱা বুলি আমাক সাহস দিয়ে আৰু চাবা দিনটোত যিমানটা হাজাৰ কাম কৰাৰ পিছতো যেতিয়া আমি ঘৰলৈ ঘুৰি আহো তেতিয়া মানে বহুত আনন্দ লাগে তেতিয়া মানে মা দেউতা ককা আইতা ভন্টিৰ লগত হাইক ধেমালিতে ভাত খাই বা, একেলগে কথা পাতি মানে মনতো একদম আনন্দ লাগি যায় দিনটো যিমান মানে। মানে কষ্ট আছে চব পাহৰি যাও।
হয় এইটো ঠিক কথা কলা তুমি। দিনটো হাজাৰ কাম থাকিলেও আমি পিছত যেতিয়া ভাগৰি দুগৰি ঘৰলৈ উভতি আহো। তেতিয়া মাৰ হাঁহিটো দেখি বা মাৰ মাত এষাৰ শুনিয়ে আমাৰ মনটো আনন্দৰে ভৰি উঠে। আৰু চাবা যে মই এনেকুৱাও দেখিছো পৰিয়ালত। আমি ভগাই খাবলৈ এ এ। অ, ক্ষমা কৰিবলৈ বা ত্যাগ কৰিবলৈ শিকো ন পৰিয়াল এতিয়া ধৰা ভাইটি হওক। দাদা হওক ভণ্টি হক সিহতৰ লগত আমি ভগাই খাবই লাগে এইটো আমি শিকিছোে সৰু যে ভগাই খোৱাটোয়ে মৰম বুলি কয় বা ডাঙৰে সৰুটোক কিবা ভুল কৰিলে ক্ষমা কৰি দিয়া, বা বহুতো মই এনেকুৱা। চাই দেখিছো নিজৰে নিজৰে মই নিজৰে। অ' নিজৰ ক্ষেত্ৰত কৈছো যোনটো মোৰ মানে। দাদা আছে সহত মোক যদি কেতিয়াবা কিবা লগা হয় তেতিয়া দাদাই নলয় মোক দিব ক'ব যেৰত। মোক নালাগে, ভণ্টিকে দি দি এনেকুৱা মানে ত্যাগ কৰা মই দেখিছো। মানে বহুতো এনেকুৱা ভাল লাগে এইবোৰ দেখিয়ে আৰু যে পৰিয়ালৰ মানুহে আমাৰ লগত আহ গোটেই সময়ত থাকিব। ক। হয়, জন্মৰ পৰা আমাৰ মৃত্যয়ুলৈকে পৰিয়ালৰ লোক মানুহে আমাৰ লগত থাকিব ন।
একদম ঠিকে গৈছা! এতিয়া ধাবা আজিকালি মানে চাকৰি কাৰণে বা পঢ়া শুনাৰ বাবে বহুতো মানে। ল'ৰা ছোৱালী বিলাক ঘৰৰ বাহিৰত দূৰ থাকে বা আৰু আজিকালি তোমাৰ একক পৰিয়ালেই বেছি।। পৰিাক তোমাৰ ভাঙিয়ে গৈছে আৰু চাব আজিকালি মানে মোবাইল টিভিৰ কাৰণে ম। তোমাৰ ল'ৰা ছোৱালী বিলাকে তোমাৰ পৰিয়ালৰ লগত মানে কথা পাতিব বা সময় দিব মানে। পাহৰি গৈছে। আৰু মই মানে এনেকুৱা দেখিছো বা শুনিছো যে মানে ঘৰ বা ল'ৰা ছোৱালী। বা ল'ৰা ছোৱালী বিাক তোমাৰ মানে বুঢ়া মা দেউতা বিলাকক বিদা। থৈ আহে মানে এনেকুৱা কথা শুনিলে বা দেখিলে বহুত দুখ লাগে কাৰণ। সৰুৰে পৰা আমাক ডাঙৰ হোৱালৈকে আমাৰ মা দেউতাৰ বিলাকে হাত। মানে খোজ কঢ়িব শিকাইছে পঢ় শিকাইছে আমাক যি লাগে সেইবিলাক কথা মানে আমাক। পূৰ্ণ কৰি দিছে কিন্তু। কিন্তু এয়া এনেকুৱা হৈছে যে মানে সেইবিলাক ল'ৰা ছোৱালীয়ে মানে বুঢ়া হলে মা দেউতা বিলাক। বৃদ্ধা আশ্ৰমত এৰি দিয়ে এনেকুৱা কৰিব নাপায় কাৰণ। আমাৰ একমাত্ৰ মা দেউতাৰ কাৰণে আমি আজি জীয়াই আছো বা আমি ইমান সফলতা কৰিব। পিছো একমাত্ৰ মা দেউতাৰ কাৰণে হয় নে ন কোৱাচোন।
হয়, এইটো ঠিক কথা আছে যে যে আজিকালি বহুত তেনেকুৱা লৰা ছোৱালী দেখিছো। আমি এ যে মা দেউতাকক বৃদ্ধাশ্ৰমত এৰি থৈ আহে সিহঁতক পাহৰি। যায় যে সিহঁতৰ মা দেউতাও আছে বুলি। কিন্তু আৰু চাবা যে আমি বহুতো আমি। ক কৰিব লাগা নাই দিনটোত যিমান পাৰিলে দহ মিনিট হলেও আমি মা দেউতাৰ লগত বহি। কথা পাতিব পাৰো। বা, আমি খবৰ ল'বই পাৰো যে তোমালোকে ভালে আছা। এনেকুৱা টাইপৰ ন বা ককা আইতাক মা দেউতাৰ কথা মানি চলিব লাগে আমি। আৰু দে তেওঁলোকৰ অভিজ্ঞতা আমাতকৈ বেছি ন সেয়ে আমি। মা দেউতাই বা, কক আইতা আমাক বুতো কথা শিকাই আমি সেইবোৰ জানি বুজিব। ল কাৰণ আমাৰ সেইবোৰ অভিজ্ঞতা। টা আমাৰ আমি শিকিম আৰু চবতে। ঘৰৰ কামত হাত উ যাব দিব লাগে। সহায় কৰিব লাগে বা দেউতাক বজাৰৰ পৰা বস্তু। নিদিয়া বা মাক ৰান্ধনীত আহ ৰান্ধনী ঘৰত সহায় কৰি দিয়া। আমি এইবোৰ কাম কৰিলে আমাৰ পৰিয়ালৰ স। এয়া আমাৰ মৰম বোৰ একেই থাকিব সমানে থাকিব।
মানে সং নকৰি কিনে মৰমেৰে কথা পাতি কিনে বা ককা আইতাৰ কথা। শুনি কিনে মা দেউতাৰ বি কথা শুনি কিনে আৰু সিহতৰ লগত মানে সময় বি সময় কটাব। কাৰণে মানে। সেইবিলাক কৰিলে বেছি আনন্দ লাগে আৰু তোমাৰ বিশেষকে সপ্তাহত এদিন যোনটো আমি দেওবাৰ পাওঁ সেই। দিনটো অকল আমাৰ পৰিয়ালৰ কাৰণে দিব লাগে বা আমি কৰ'তবাত যাব লাগে পৰিয়ালৰ লগত ফুৰিবৰ কাৰণে। সেই দিনটো বা একেলগে হাঁহি ধেমালি নাচ ফূৰ্তি কৰি কিনে সেই দিনটো আমি মানে একদম আনন্দ। কৰিব লাগে আৰু চাবা পৰিয়ালে। ভগৱ মানে ভগৱানে দিয়া এখন জীয়াই মন্দিৰ আৰু ইয়াত মৰম পূজা আৰু ত্যাগ। ভ দিয়া হয় সেইকাৰণে আমি মানে পৰিয়ালৰ পৰিয়ৰ। গুৰুত্বটো বহুত বেছি কাৰণ যোনটো। সময়ত আমাক কোনো মানুহে মানে অ সহায় নকৰে সেইটো সময়ত। আমাৰ পৰিয়ালে আমাৰ সাহস দিয়ে বা আমাৰ বিপদত সদায় থাকে সেইকাৰণে আমাৰ মানে। মা দেউতা আমাৰ ভাইটি ভন্টি আৰু দাদা বাইদেউ সেইবিলাক আগতেহে আমাৰ। পৰিয়ালে আমাৰ মানে গোটেই হয় আৰু।
হয় এইটো তুমি ঠিক কথা হ'ল যে পৰিয়াল আছে আছে মানে আমি ভাগ্যয়ৱান ন অ আমাৰ কপাল ভাল আৰু পাছে আজি তোমাৰ লগত এই পৰিয়ালৰ গুৰুত্বৰ বিষয়ে মোৰ। অ কথা পাতি বহুতো ভাল লাগিলে। পৰিয়ালৰ বিষয়ে নজনা কথাও বহুত জানিব পালো তোমাৰ পৰা।
হয় মোৰো তোমাৰ লগত মানে পৰিয়ালে গুৰুপূৰ্ণ কিন্ত বহুত ভাল লাগে আৰু। পিছলৈও আমি আলোচনা কৰ পাৰো আৰু তোমাক লগ পামেই আৰু জুলাইৰ পৰা দিয়া।
অ দিয়া তে আজিৰ পৰা ৰাখিছো।
অ দিয়া ধন্যবাদ।